হেল্ল হেল্ল'।
অ' কি কৰিছা।
এয়া বহি আছো।
হুম।
বহি আছোঁ।
অ'হ অ'।
তুমি কি কৰিছা? অ' খোৱা বোৱা হ'ল?
হেল্ল'।
হেল্ল'।
অ' খোৱা বোৱা হ'ল নাই?
অ' খোৱা বোৱা কৰিলোঁ, তুমি কৰিলা নাই?
অ' কৰিলোঁ কৰিলোঁ, কৰি পেলাই মোবাইলটোকে চাই আছোঁ আৰু।
অ' ভাত কিহে খালা?
ভাত দাইল তাৰপিছত তোমাৰ পোৱা কল বনাইছিলো
তেনেকে বনাই কৈ খালোঁ আৰু।
অ', অ' বাকী খবৰ ভাল? উম, হ'লে
এতিয়া ক'ত আছা?
মই ধেমাজি আহিলোঁ। ধেমাজি লগৰ এজনী আছে।
অ'।
লগৰ এজনী চলাই আহিল।
অ'।
আজি নহয় তিনদিন মান হ'ল।
অ' আচ্ছা। ভাতটো কিহে খোৱা হ'ল?
হু?
ভাতটো কিহে খোৱা হ'ল?
ভাত হেৰি উম, মাংস আনিলে, লগৰজনীয়ে বনালে। খুৱালে।
অ' কিমা গাহৰি মাংস?
নহয় নহয়, আমি গাহৰি নাখাওঁ, ব্ৰইলাৰহে খাওঁ।
অ' আচ্ছা, ব্ৰইলাৰ খালা আকৌ বেমাৰ হ'ব দেই।
নহয় বেছিকেও নাখাওঁ নহয়। কালি হাঁহ খুৱাইছে। কালি কালি লগৰজনীয়ে অহা দেখ সি বৰ ফুৰৰ্তি, হাঁহ আনিছে।
উম
তাৰপৰা আজি হেৰি ব্ৰইলাৰ মাংস আনিছে, জানো কাইলে এতিয়া কি খুৱাই।
অ' ফাই ৰাইচবোৰ বেছিকে নাখাব খালি আপুনি।
নাই নাই, নাই খোৱা।
উম, গেছটে বেছিকে ধৰিব আপোনাক।
উম, উম, গেছৰ প্ৰব্লেমটো বহুত আছে।
অ'।
মাজতে এই মেডিচিন কোম্পানী এটাত সোমাই একদম মানে গেছৰ, মানে হেৰি হ'ল আৰু।
উম, আচ্ছা।
খাব খাব নোৱাৰ নিচিনা হৈ থাকিলোঁ।
অঁ, সেই গেছৰ প্ৰব্লেমটোৱে বেয়া ন'?
উম, খাও বাৰু এতিয়া ত্ৰিফলা বুলি এটা বস্তু আছে মানে আয়ুৰ্বেদিকৰ।
হয়।
সেই বস্তুটো খাই থাক, ভাল ভাল। আয়ুৰ্বেদিকটো কি হয় মানে চাইড এফেক্ট নাথাকে ন, এল'বেদিকটো এতিয়া- মানে চাইড ইফেক্ট থাকে। আয়ুৰ্বেদিকতটো লাহে লাহে কাম কৰে। মেইনকে- মেইনকে মানে কি হয় গেছৰ প্ৰব্লেমটোৱে ভাল কৰে বাৰু আৰু- আমি যিটো মানে ত্ৰিফলা আমি খাওঁ, সেই ত্ৰিফলাটো- মানে বা আমি যিটো মানে কোম্পানীত কৰিছিলোঁ সেই ত্ৰিফলাটো হেৰি হয় লিকুইড হয়।
অঁ। ত্ৰিফলাটোৱে কি কি কাম কৰে বাৰু?
নট ৰেষ্টপন্দিং, কাৰেনাইট- ৰেষ্পন দিয়া নাই।
হেল্ল'! হেল্ল'? হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! অঁ, শুনা পাইছে নে বোলো?